অপুনি ছা
অ শুনি পাইছা
অ অ শুনি আছো কোৱা
কি কৰি আছে আপুনি
মই অকনমান ঘৰতে আছিলো বা অকনমান অ ভাত পানী আজি অকনমান আৰু অ সোনকালে খালো মাই বনালে জেকেৰো বৰষুণ দি আছে লাইনটো যাই আছে তুমি কি কৰিছা
আহ মই অ মই মানে বহি আছো মানে লাইটখন মানে যাই আছে তাৰপাছত বৰষুণো আহি আছে না কতো বাহিৰ যাবা নোৱাৰা সেইকাৰণে ঘৰতে বহি আছো মানে তই অলপ এনেই বহি পেলাই আৰামখন কৰি আছো অলপমান বৰষণ ৰু ৰুকিলে মানে বাহিৰ যাম ভাবিছো মানে লেকিন বৰষুণে কিবা নহয় ত কি কৰিম মানে এনে ঘ ঘৰ বৈ থাকিব লাগিয়া আছে আৰু
হয় হয় হয়
অ এতিয়া ধৰিলোৱা আমাৰ যিহেতু বতৰটো বেয়া আছে এতিয়া মানে অ কোৰ আমি আৰু কোৰলৈ ওলাইও যাব নোৱাৰো আৰু কৰবালৈ এ কেনেকুৱা এক আৰু পৰিস্থিতি হৈছে আৰু
উম এইটো মানে অ বতৰকাৰীটো ব চহৰ কিবা হস্তত বিয়া থাকে মই ভাবিছিলো আজি আপোনাৰ কিবা বিষয়ত কথা পাতিম আপোনাৰ আ যেনেকুৱা ট্ৰেইনত ভ্ৰমণ কৰা হয় মানুহ ট্ৰেইনৰ পৰা ক'ৰবাত যোৱা হয় যেনেকা নিজ ইয়াৰ পৰা কক বেলেগ‌ ফালে যোৱা হল, তোমাৰ আপোনাৰ যেনেকুৱা ইয়াৰ পৰা তেজপুৰ। যেনেকৈ আপোনাৰ তেজপুৰ যোৱা হয় ন, ক'ৰবাত যোৱা হয় ট্ৰেইনত ভ্ৰমণ কৰা হয়। মানে আপোনাৰ ট্ৰেইনত ভ্ৰমণ ভাবিলে। কি লাগে মানে মনত কি আহে? টেন প্ৰেম ট্ৰেইনত ভ্ৰমণ সুধিলে অঁ।
হয় হয়, ট্ৰেইনত ভ্ৰমণ কৰি কৰাৰ ক্ষেত্ৰত ধৰি লোৱা আমি ট্ৰেইনত যোনবোৰে আৰু উঠি পোৱা নাই। তেওঁলোকৰ হয়তো অকনমান আৰু ভয় লাগি থাকে আৰু ট্ৰেইনখনত উঠিলে আৰু কেনেকুৱা লাগে। গতিকে যিহেতু আমি আৰু উঠি পাইছো বা আমি উঠোৱে কৰবালৈ গ'লে আমি। ট্ৰেইনৰ জৰিয়তে যাওঁ, অঁ কিছু আমি দূৰত গ'লে। গতিকে ট্ৰেইনত উঠিলে আৰু আমাৰ ভাল লাগে বা আমাৰ ধৰি লোৱা যিটো প্ৰকৃতিৰ মনোৰম দৃশ্য। সেইটো আৰু আমি উপভোগ কৰি আৰু যাই থাকিব পাৰো আৰু ট্ৰেইনত গ'লে আৰু। গতিকে আৰু ট্ৰেইনত যোৱা। টো ভাল, লগতে আমি ক'বলৈ গ'লে আমি ট্ৰেইনত আৰু কিছুমান অসুবিধাৰো আমি সন্মুখীন হব ল গা হয়, এতিয়া যোৱা তুমি ধৰি লোৱা যিটো ধৰি লোৱা মোবাইল ফোন ব্যৱহাৰ কৰা, সেইটো তুমি অঁ এক আৰু এনেই আৰু হাতত লৈ তুমি আৰু শুই থাকিব নোৱাৰা বা নতুবা তোমাৰ টকা পইচা হওক বা তোমাৰ নথি পত্ৰবোৰ তুমি আৰু এনেই আৰু কৰবাত থৈ দিব নোৱাৰা তাত। আমি ভালদৰে আৰু তাত সংৰক্ষন কৰি সেইবোৰ বস্তু ৰাখিব লাগিব। তেতিয়া আৰু সেইবোৰ ধৰি লোৱা, আমি ট্ৰেইনত বিশেষকৈ ডকাইতৰ বহুত পৰিমাণ আমাৰ আৰু বৰ্তমান সময়ত বাঢ়ি গৈছে। গতিকে আমি ট্ৰেইনত গ'লে আৰু সকলোৱে আৰু নিজৰ প্ৰতি আৰু ধ্যান দিব লাগে। যাতে কোনোৱে আৰু তোমাৰ পৰা যাতে একো বস্তু লৈ আৰু পলাব নোৱাৰে আৰু গতিকে সেইয়াই আৰু।
উম ঠিক আছে আপুনি মানে, ট্ৰেইনৰ কি হয় মানে মানুহ কুনি মানুহ আছে। কুনী মানুহ আছে গম নাপায় কোনেও, ত মানে বেয়া মানুহ বহিবা পাৰে আপোনাৰ ওচৰত ভাল মানুহও বহিব পাৰে। মানে সেইকাৰণে মানুহবিলাক কি থাকে মানে বেয়া মানুহ বিলাক থাকে, আপোনাৰ চেষ্টা কৰিব আপোনাৰ ফোন বিলাক চুৰি কৰিব, আপোনাৰ পাৰ্চ বিলাক চুৰি কৰিব। এইকাৰনে ট্ৰেইনত বহিলে মানে অলপমান চাই পেলাই বহিব লাগে মানে, কাৰ লগত বহি আছে। তাৰপাছত ট্ৰেইনত ঘোমাই যালেও মানে। ঘোমাবা নালাগে আৰু অলপ ঘুমালেও মানে বস্তুবিলাক অলপ ভাল জাগাত পৰা পকেতত ৰাখি ঘোমাব লাগে আৰু মানে। ট্ৰেইনতো মানে বিচি চুৰি খন যাতে গোমাই থকা হয় গম নাপায় আপুনি কি হৈ আছে কি হোৱা নাই ওচৰত। এইয়াত টেট চুৰি খুন হয় আপোনাৰ। পাচ পাচ চৰি হয় কি চুৰি হৈ যায়, সেইকাৰণে আপোনাক মানে ট্ৰেইনৰ ঘূৰা ভাল হয়, লেকিন ট্ৰেইনৰ ঘূৰা লগে লগে আপোনাৰ বস্তুফালে চাব লাগে মানে কি আছে। কি হোৱা নাই মানে অলপ নিজৰ। অঁ, ওচৰত কি হৈছে কি হোৱা নাই এইটো অলপ চাই থাকিব লাগে আৰু ট্ৰেইনৰ মানে কি থাকে, মানুহবিলাক আঁহ খিৰিকিৰ ওচৰত চলাই পেলাই আজিকালি ফোন চলাই থাকে আমাৰত কি হয় বাহিৰৰ পৰা খিৰিকীৰ পাৰা মানুহ আহিল, ফোনটো কাঢ়ি পেলাই ভাগি গল এনেকা থাকে। সেইকাৰণে মানে ফোন চলাই চলালেও মানে খিৰিক ওচৰত চলাই পেলাই এনেকা অ আপোনাৰ খিৰিকৰ ওচৰত বহি পেলাই চলাব নালাগে, এনেকা চলাব নালাগে আৰু কিয় কৰে এনেকা বহাই পেলাই চলাই নে মানুহ বাহিৰ পৰা কোনোবা ফোন আনি পেলাই কাঢ়ি পেলাই ভাগি যালিও দৌৰি যালিও গম নাপাম আৰু কত গ'ল ক'ত গল এনেকা হয় আৰু।
হয় হয়, অ তুমি এইটো সঁচাই কথাই কৈছা, এইটো অঁহ বিশেষকৈ। এতিয়া চোৱা আমি বিশষৈ কবলৈ গ'লে আমি আৰু বহুতো আমাৰ ধৰি লোৱা কিছু কম সংখ্যক লোকে আমাৰ আৰু ট্ৰেইনত আ, বা ৰেলত আমাৰ টিকট নহোৱা তাৰমানে নত অ' নাকাাটাকৈ আৰু সোমাই আৰু তাত। সেইট্ৰেন খনৰ ভিতৰত গতিকে আমি সেইটো কৰিব নালাগে আৰু তাত থকা আমাৰ যিবিলাক বিষয়ববীয়া থাকে তেওঁলোকে যদি তাত আমাক সেই টিকেট নকটা মানুহজনক যদি ধৰে সেই মানুহজনে কিন্তু আমাৰ এক আৰু জৰিমনা দিব দিব লাগে আৰু আমি আৰু দিব লাগে বুলি আৰু সকলোৱে জানো গতিকে আমি ট্ৰেইনত আমি উঠিলে বা ৰেলত উঠিলে আমি টিকেট কাটি আমি উঠিব লাগে যিটো টিকট থাকে। আৰু চাবলৈ গ'লে আমাৰ ট্ৰেইনত বহু লোকে আমাৰ যিটোৰ আ, উঠি যোৱা আমাৰ আ, ৰাস্তা থাকে সেই ৰাস্তাটোত আমাৰ ট্ৰেইনখন গলে আমাৰ থিয় দি থাকে আৰু বহু লোকে বা তাৰ পৰাই আৰু মানুহবোৰক চাবলৈ লয় লগতে আমাৰ পাক প্ৰকৃতিৰ মনোৰম দৃশ্য বোৰো কৰিবলৈ লয়, গতিকে আমি সেই আ, ৰেল খনৰ আমি কম আমি কেতিয়াও আৰু থিয় দিব নালাগে কাৰণ ধৰি লোৱা তোমাৰ সেই ট্ৰেইনখন যোৱাৰ লগতে যাই থাকোতে আৰু তাত থকা কাষৰ যিটো আৰু খুতা থাকে আৰু পোচ বুলি কয় সেইটো সেই পোষ্টবোৰত তোমাৰ কেতিয়া কি হৈ যায় আমি ভাবিবই ন নোৱাৰিম আৰু এক অঘটন হ'বও পাৰে আমাৰ সেইবোৰৰ পৰা তেনেকৈ যদি আমি তাত থিয় দি থাকো। গতিকে আমি তেনেকুৱা ধৰণৰ আৰু কাম বোৰ কৰিব নালাগে বুলি আৰু মই ভাবো আৰু
উম, ঠিকে কৈছে আপুনি মানে এনেকুৱা কামবোৰ কৰিব নালাগে মানে দুৰ্ঘটনা কেনেকা হয়, কি হয় কেনেকুৱা কোনেও গম নাপায় না এইতো মানে
হয়, এতিয়া চোৱা এতিয়া ট্ৰেইনৰ ট্ৰেইন বুলি কলে আমাৰ তুমি কলাই যে ভ্ৰমণৰ ভ্ৰমণৰ ক্ষেত্ৰত যদি আমি বিশেষকৈ কবলৈ যাওঁ আমাৰ বৰ্তমান সময়ত অ', আমি আৰু ক'বলৈ গ'লে আমি এতিয়া নহয় আমি আগৰ পৰাই আৰু চলি আহিছে যে আমাৰ ভ্ৰমণ এতিয়া ভ্ৰমণ বুলি ক'লে আমি ভ্ৰমণৰ জৰিয়তে আৰু আমাৰ টো কথা আমি জানিব পাৰো লগতে আমি সেই কথাবোৰ জনাৰ লগতে আমি নৈতিক যিটো আমাৰ বাহিৰা জ্ঞান সেইটো আমাৰ ভ্ৰমণৰ ভ্ৰমণ কৰিলে আৰু আমাৰ বৃদ্ধি হবলৈ ধৰিলে এতিয়া চোৱা আমাৰ ভ্ৰমণ বুলি কলে আমি ধৰি লোৱা এখন এটা ঠাইৰ পৰা যেতিয়া আমি আৰু আন এটা ঠাইলৈ যাম তেতিয়া আমি বা ধৰি লোৱা আমি আমি অসমৰ পৰা যে আমি অসমৰ বাহিৰলৈ যাওঁ তেতিয়া আমি অসমৰ বাহিৰত যিবিলাক আৰু আমাৰ অ', যিটো আৰু খাদ্য তাৰ থলুৱা খাদ্য আমিতো আমি কম পৰিমানেহে আমি কৰ কেনেকুৱা খাদ্য আমি কম পৰিমাণেহে গম পাওঁ। গতিকে আমি যেতিয়া সেই থাইত ভ্ৰমণ কৰিব যাম তেতিয়া আমি তাত থকা মানুহবোৰক আ, বুজি পাম লগতে তাত থকা মানুহবোৰ কেনেকুৱ লগতে তাত তাৰ থলুৱা খাদ্যয় বোৰ কেনেকুৱা আমি খুৱাই খাইছোৱাৰ লগতে তাৰ যিতো আৰু পৰিৱেশ মানুহৰ লগতে প্ৰকৃতিৰ সেইবোৰ আমি আৰু অ', তাত দেখা পাম বা আৰু উপভোগ কৰিব পাৰিম গতিকে তাৰ পৰাই আমাৰ যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰো বুলি বা জ্ঞান আহৰণ হয় বুলি আৰু মই ভাবো। গতিকে তুমি কি ভাবা এনে?
এইটো মানে আপুনি যেনকা বেলেগ বেলেগ জাগাত ঘূৰিব পায় তাৰমানে আপোনাৰ ভ্ৰমাণ কৰা হৈ যায় মানে আপোনাৰ। বেলেগ বেলেগ দে মানে ৰাষ্ট্ৰৰ তোমাৰ খাৱৰ দৱাৰ বিলাক কি খোৱা হয় কি খোৱা নহয় মানে কি কি বোৰ আছে ত সব ভ্ৰমণ কৰা যাব, আপনি যেনেকে কলে ট্ৰেইনৰ টিকেট কৰ টিকেটৰ কথা টিকেটৰ কটাটো মানে এইটো মানে বিয়া হয় মানে আপোনাৰ টিকেটত আছে মানে আমাৰ টিকেট টিকেট যেতিয়া আপোনাৰ টিকেট কিনিব তেতিয়া আপনি যিমান টকা দিব এইটো টকাৰে মানে ট্ৰেইনৰ মানে জোৰাব। চাফা কুণ কৰা হয়, কিবা কিবি কৰা হয় ইহঁতক দৰমা দিয়া হয়, ইহঁতক কিব বোৰ দিয়া হয় ট্ৰেইনটো চলাই থাকে হবলা, আপুনি পেচাক মানে টকাই নিদিলে ট্ৰেইনখন কেনেকা চলিব এনেকা আমা অ মানে অ টকা নিদিয়াকে ট্ৰেইনতো নচলিব মানে ফ্ৰীয়টো চল থাকিব নোৱাৰে না মানে আপুনি টকা দিলে চলিব। আৰু মানুহ বিলাকো কি থাকে মানে ট্ৰেইনত উঠিলে চাফ চিকুণ নাৰাখে কিবা নাৰাখে জাবৰা বিলাক পেলাই দিব এনো মানে বা ট্ৰেইনত উঠিলে ভাবিলে নিজৰ ঘৰ নিজৰ নিজৰ ৰুমত বহি আছে মানে জাবৰা খন পেলাই পেলাই যাই যাব, বাথৰুম যাব বাথৰুমত বস্তুবোৰ লগত লেতেৰা পেৰা কৰি পেলাই যাব আৰু মানুহ বিলাক কি থাকে অ এনেকে জা ট্ৰেইনত পেলাই পেলাই গ'ল পেলাই পেলাই এনে ৰাখি গ'ল আৰু। মানে কিবা বস্তু খায় পেলাই ৰাখিছে মানে এইটো নিজে প্লাষ্টিকৰ সোমাই পেলাই ডাষ্টবিনত পেলাই দিব লাগে বাৰ জাবৰাটো ট্ৰেইনতটো নাথাকে ডাষ্টবিন। থা থাকিলেও ফুল থাকে দেয়া, ভৰ্তি থাকে তেতিয়া মানে অলপমান প্লাছ খনত সোমাই পেলাই না হাতত ধৰি পেলাই যা থকা বাৰত পেলাই দিব লাগে মানুহবোৰ মানে ট্ৰেইনৰ কিবা চাফা কৰা কাম বিলাক খাই গভমেন্টৰ নহয় আমাৰো কাম হয় আৰু মানুহ বিলাক কোনে কোনে থাকে কি মানে পাণ খাব তামোল খাব। তামোল পান খাই পেলাই ট্ৰে ট্ৰেইনতে পেলাই থৈ পেলাই দিব আৰু থু পেলাই দিব এনেকা। এনেকা ট্ৰেইন কৰি পেলাই লেতেৰা কোন থাকিব সব বাহিৰত দে যেনেকা মানুহিলাক ঘূৰিব আহিব আজিকালি যেনেকা সব বাহিৰত মানুহবিলাক ঘুৰিব আহে ইহঁতে আমাৰ ট্ৰেইনত উঠিব ইহঁতে চাব এনেকা লেতেৰাবোৰ থাকিব, এনেকে কি ভাবিব? এ এন্দেকা আমাৰ ভাৰত দেশ মানুহ এনেকা হয় লেৰাখন ৰাখে ট্ৰেইনবোৰ এনেকা ৰাখে এনেকা কৈ পেলাই বাহিৰত যায় কব। ইতিয়াতে আমাৰ আমাৰ কিবা হ'ব না বেলেগৰ কিবা হ'ব? আমাৰে কিবা হ'ব মানুহবিলাক আমাক কব, ইহতে চাফাকে নাথাকে লেতেৰা থাকে গনাই থাকে কিবা থাকে। গৱমেণ্টত ভাবে আৰু এই যেনেকে নতুন নতুন ট্ৰেইনো ওলাই আছে আপোনাৰ এইটো বন্দে ভাৰত ওলাইছিল মাজত। এতিয়াও চলি আছে বন্দে ভাৰত। এ নতুন ট্ৰেইনখন, বন্দে ভাৰত আছে এইটো আপুনি নিউজ খনতে চোৱা মানুহবোৰৰ কি আছে মাজত বন্দে ভাৰতৰ পৰা কোনোবা ট্ৰে গাঁওবোৰো ম মানুহ বিলাক পাথৰ পেলাই ট্ৰেইনৰ পৰা বন্দে ভাৰত ট্ৰেইনৰ পৰা। বা মানে পাথৰ পেলাই আইনা ভাঙে, তাৰপিছত নহলে ট্ৰেকত আপোনাৰ পাথৰ ৰাখি দিব এনেকা। এইটো ভাৰতৰ মানুহখনে এনেকা কৰি আছে যেতিয়া বাহিৰত বেলেগক কৈ পেলাই কি লাভ? গৰ্মেনক কৈ কি লাভ? মানে গভমেণ্ট যোনে যোনে এনেকা ট্ৰেইনৰ পৰা পাথৰ পেলাই নহ'লে পাথৰ ট্ৰেইনটো অনমান অ পেলাব খোজে ট্ৰেইনৰ মাজত পা্থৰ ৰাখিবলে এনেকা। ইহঁতৰ অলপমান কাঢ়া হৈ পেলাই এনেকুৱা শাস্তি দিব লাগে আও মানে, ট্ৰেইন একবাৰ মানে পাথৰ পেলাই ট্ৰেইনৰ ভিতৰত মানুহবিলাক বহি আছে পাথৰ বাইচাঞ্চ কাৰোবাক লাগি যদি নহয় ট্ৰেইন কিবা তাৰ বাৰত লাগিল তাৰ বাৰে কাটিল তেতিয়া কিমান ডাঙৰ দুৰ্ঘটনা হব পাৰে, আপোনাৰ ট্ৰেইনৰ আগত ট্ৰেকত পাথৰ ৰাখিল দান্দা ৰাখিল। এই দে ট্ৰেইন উল্টা, উল্টা হৈ যায় তেতিয়া কিমান ডাঙৰ দুৰ্ঘটনা হ'ব, ইমান মানুহবোৰ বহে, এইটো কিবা ল'লে কোনে লব জিমিদাৰি? এইটো মানে মানুহৰ লগত মানে অলপ গভাৰ্ণমেণ্ট ও কাৰা হ'ব লাগে এনেকা মানুহৰ ওপৰত, মই ভাবো আৰু
হয় হয়। একেবাৰে সঁচা কথাই কৈছে এইটো যে, আমি মানুহবোৰে আৰু আমাৰ ধৰি ধক ট্ৰেইন বুলি নহয় বিশেষকৈ কবলৈ গ'লে, আমি যিকোনো যান বাহনতে গলে, আমি তাৰ থকা আমাৰ ধৰি লোৱা যিটো আৰু ঠাই আমি বহো বা আমাৰ তাৰ যিটো পৰি পৰিষ্কাৰ পৰিছন্নতা আমি সেইটো সকলোৱে আৰু বজাই ৰাখিব লাগে। ধৰি লোৱা তুমি যদি সেই পাণ তামোল বোৰ খাই তুমি য'তে ত'তে, সেইবোৰ পিট পেলোৱা তেতিয়াহ'লে আমাৰ নিজৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা যেন আৰু অনুভৱ নহব। গতিকে আমি যদি সেইবোৰ নেপেলাওঁ, লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা যদি আমি সকলোতে আৰু বজাই ৰাখো, তেতিয়াহে আৰু আমাৰ আহ যিটো আৰু ধৰি লোৱা যাত্ৰী আমাৰ বহিব, আমাৰ কাষত হওক বা বেলেগৰ পৰা আহিব, তেতিয়াহে আৰু তেওঁলোকৰ মন তোৰ আৰু ভাল লাগিব বা তেওঁলোকৰ যাত্ৰা কৰি আৰু ভাল লাগিব। গতিকে আৰু ক'বলৈ গ'লে আমি সকলো বস্তুতে আমি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা টো জৰুৰী বুলি আৰু মই ভাবো। গতিকে ঠিক আছে বাৰু অ কেতিয়াবা আকৌ ইয়াৰ ওপৰত আলোচনা কৰিম বাৰু আৰু দিয়া।